হেল্ল' হেল্ল' অ নমস্কাৰ এয়া আছিলো বহি কি ক'লা তুমি।
মই বহিয়ে আছিলো।
অহ ভাত পানী খালো বাৰু তুমি খালা। অহ গৰমতটো বাৰু যথেষ্ট মাৰিছে আজিটো তোমাৰ ভালেখিনি। এনেই গৰম মাৰিছে।
অ অ ইয়াতো আজি থাকেই তাকেতো জুলাই আগষ্ট আছেই থাক
আছে থাকিব নোৱাৰা গৰম সাংঘাতিক গৰম দিছে এইবাৰ
তাকেইতো এনেকে হলে দেখোন মানুহ বাচি থকাতে সম মানে
সেইটোৱে আউ অসম্ভৱ কথা হ'ব আৰু কাৰণ ইমান গৰম মাৰি ছে না বৰষুণ এজাক দিছে ভালকে বতৰো ইমান বেয়া
এনে বৰষুণ এজাক দিলেও বহুত খিনি সকাহ পোৱা যায়।
সকাহটো পোৱা যায় কাৰণ ধৰা উষ্ণৰ - উষ্ণ শীতলৰ লগত পাৰ্থক্য আছে ন'?
সেইটোৱে আৰু উচ্চতাটো কমি যায় ন।
কমি যায়-কমি যায় বহুত গৰম দিছে।
এতে গছ এডালো নাই দেখোন।
গছ নাই এডালো নাই গছ কি কৰিবা এতিয়া আৰু মানুহেটো তোমাৰ গোটেইখিনি গছ কাটি পেলাই ধ্বংস কৰিছেই। যে গছ পুলি এডাল কাটিলে দুটা তিনটা গছ ৰুব লাগে তাৰ বিনিময়ত সেয়াও নকৰা হ'ল।
এ গছ পুলি ৰুলেওেতো নহ'ব এইজোপা গছক তুমি যত্নও ল'ব লাগিব।
যত্নও লব লাগিব কাৰণ এজোপা বস্তু ধৰা যত্ন লবলে কেনেকে ডাঙৰ হব ডাঙৰ দীঘল যেনেক তে ধৰা মাকে পোৱালিটো হোৱা পিছত ডাঙৰ দীঘল যেনেকে কৰে তেনেকে গছজোপাকো ডাঙৰ দীঘল কৰিব লাগিব।
আৰু তুমি এজোপা গছ কাটাৰ পিছত ডাঙৰ গছ এজোপা কাটাৰ পিছত আ ঔ সেইজোপা আগৰ নিচিনা হোৱাটো ইমান সম্ভৱ হয় জানো?
সম্ভৱটো হ'ব কাৰণ মানুহে পৃথিৱীত মানে কৰিব নোৱাৰা কাম তেনেকুৱা একোৱেই নাই। কষ্টৰ অসাধ্য নাই বাৰু কষ্ট কৰিব লাগিব লালন - পালন কৰিব লাগিব।
নাই তুমি গছ এজোপা কাৰোতেটো একঘণ্টাও নালাগে। কিন্তু সেই একেইজোপা গছ তুমি আকৌ অ, হেৰি কৰিব যাওঁতে কিমান দিন লাগিব।
উম, সেইটোও হয় বাৰু। তে নাভাবে আৰু মানৱ-মানৱ জাতিটো আজিকালি তেনেকুৱাই হৈ গৈছে। যে প্ৰত্যেকটো ক্ষেত্ৰত তোমাৰ আজিকালি একো কথা নাভাবাকে গছবোৰ কাটি দিয়ে।
সেইটো কথা মানুহে বুজি পাব লাগে।
বুজি পাব লাগে এতিয়া তুমি আৰু মই সেই কথাখিনি বুজি পাইছো।
বিশেষকে নৱ প্ৰজন্মৰ প্ৰজন্মটোৱে কিন্তু এইটোৰ বিষয়ে অকমান সচেতন উচিত বুলি মই ভাবো।
সেইটোয়ে আচলতে সেইটো কথা হয় বাৰু কাৰণ এইবোৰ আচলতে গাঁৱৰ মাজতহে ওলাই বুজিছে এতিয়া আমাৰ যিখিনি চহৰৰ ল'ৰা ছোৱালী আছে। সেই ল'ৰা ছোৱালীখিনিয়ে মানে এইখিনি কথা অনুভৱ কৰিব নোৱাৰে আমি যিখিনি কথা এতি আলোচনা কৰিছো বা পাতিছোঁ।
আৰু মানুহ বিলাক আজিকালি নিজক লৈ ব্যস্ত।
সেইটোয়ে নিজক লক্ষ নাই-লক্ষ নাই এতিয়া বহুত খিনি তোমাৰ হেৰি ওলাইছো তোমাৰ সিহঁতে তোমাৰ প্ৰকৃতি ৰক্ষাৰ কাৰণে
প্ৰকৃতিৰ ৰক্ষাৰ কাৰণে দল যে নবহ দলটোৱে ভালকে নিজৰ কাম
সেইটোৱে মানে মেইন কথা আছে। মেইন যিজন তোমাৰ দলপতি যিজন থাকিব সেই দলপতিজনে মানে দায়িত্বভাৰ। ভালকৈ লৈ পেলাই আগ্ৰহেৰে কামবিলাক কৰিলে নিশ্চয় সফল হ'ব।
সেইটোৱে এতিয়া তুমি আৰু ময়ো মিলি এটা আজি দল খুলিব পাৰো যে প্ৰকৃতি ৰক্ষা কৰিম। কিন্তু আমি যদি প্ৰকৃতিৰ ৰক্ষা কৰাৰ নামত প্ৰকৃতিৰ ৰক্ষা কৰাৰ নামত উদ্ভণ্ডালি কৰি থাকো।
সেইটোৱে উদ্ভণ্ডালি মানে আচলতে সেইটো নাপাই বাৰু কাৰণ গছ গছনিবিলাক আমাৰো যেনেকে গা এডাল নোম উঘালিলে যিমান খিনি কষ্ট পাওঁ গছৰ তেনেকে পাত এডাল বা হয় এঘাপ মাৰিলে হিমান খিনি কষ্ট পায়। কিন্তু, সেই বস্তুটো মানুহে বুজি নাপায়। জীৱই হয়। নিশ্চয় জীৱ হয়। কাৰণ তেওঁলোকে মুখৰে মাব নোৱাৰে আমিহে ক'ব পাৰো এতিয়া তেওঁলোকেতো গছৰ-গছ বিলাকে মুখৰে মাতিব নোৱাৰিব
সেইটো-সেইটো আৰু গছ নোহোৱা কাৰণে তোমাৰ অকল যে বৰষুণে হোৱা নাই সেইটো নহয়তো বহুতো জীৱ জন্তুতো বি
নাই বহুত বহুত জী জন্তু এতিাতো তোমাৰোণালী বান্দৰ দেখিবলৈ নোপোৱা হলা সোণী বান্দৰখিছ জানো? সোণালী বান্দৰ নাই, তোমাৰ ঘনচিৰিকা চৰাই নোহোৱা হৈ গল।
আগতে ৰাতিপুৱা মানুহ খুৱ পৰা উঠে তোমাৰ ঘন চিৰিক মাতত আজিকালি চৰাইৰ মাত এটা শুনিবলে
নাই-নাই একেবাৰে নাই - একেবাৰে নহল চৰাই চিৰিকটবোৰ নহ'ল তাৰ বিশে বিশেষকৈ তোমাৰ যিখিনি আমাৰ মোবাইল যিখিনি নেটৱৰ্কৰ টাৱাৰ যিখিনি বহিছে টাৱাৰ কাৰণেও চৰাইখিন আমাৰ নোহোৱা হৈছে। কাৰণ কষ্ট পায়, তেওঁলোকৰ ৰেডিয়েচন যিবিলাক হয়।
সেইটোয়ে সেইটোতো সেইটোয়ে আকৌ তোমাৰ চৰাই বাৰু আহিবই ইয়াতে তোমাৰ আমাৰতো এইখিনিত ডাঙৰ-ডাঙৰ হেভি-হেভি তোমাৰ লাইটৰ তাঁৰ বিলাক। মানিছো চৰাই কাৰেণ্ট নালাগে কিন্তু সেইখিনি সহ্য সিহঁতেও কৰিব নোৱাৰে ডাঙৰ
নাই নোৱাৰে নোৱাৰে নোৱাৰে সহ্য। কৰিব নোৱাৰে কাৰণ আজিকালিটো মানুহ মানুহবোৰৰ বেমাৰ আজাৰ বেছি হ'ব লৈছে সেইকাৰণে
অ,
ত' তেতিয়া খোৱা বোৱাতে তুমি নিজে এটা কথা ভাবা যে, খোৱা বোৱাতে তোমাৰ আজিকালি শাক পাচলিত কিমানখিনি মেডি মানে দৰৱ ব্যৱহাৰ কৰে।
আজিকালি শাক মানে খোৱা বোৱাত ভে খোৱা বোৱাত ভেজাল হোৱাৰ কাৰণে মানে। তোমাৰ বহুত খিনি কষ্ট হ'বলৈ লৈছে। সৰু বয়সতে তোমাৰ মধুময় উ উচ্চ ৰক্তচাপ
বহুত-বহুত খিনি বহুত খিন আজিকালি তোমাৰ কম কম বয়তে মানুহৰ তোমাৰ চাপৰ বহুত মানে প্ৰভাৱ পৰি যায়। হাই চাপে উচ্চ চাপে কোৱা, নিম্ন চাপে কোৱা।
সেইটোৱে আৰু বহুতো তোমাৰ লৰা মানে বিশেষকে আমাৰ ছোৱালীখিনিতো আৰু বিশেষকে তোমাৰ হৰমনেল চেঞ্জত ভূগিব লৈছে।
লৈছে-লৈছে-লৈছে আজিকালি কম সময়তে আগৰ-আগৰ যিখিনি অতীতৰ যিখিনি হেৰি আছিলে। এতিয়া মানে বৰ্তমানৰ সৈতে মানে বহুত পাৰ্থক্য আছে।
আৰু আজিকালি মানুহখিনিয়ে নিজক সময় দিব নোখোজা হৈছে।
সময় একেবাৰে দিব নোখোজা হৈছে সব নিজক লৈ নিজেই ব্যস্ত হৈ গৈছে।
সকলোৰে খালি ধানদা চিন্তা এটাই কেনেকে পইচা ঘটো মানুহক বেলেগক অনিষ্ট কৰি নিজক অনিষ্ট কৰি কেনেকে পইচা ঘটো।
সেইটোৱে নাই শাস্ত্ৰত এষাৰ কথা আছে আজি তুমি যাৰ লগত যেনেকুৱা কৰিছা কাইলৈও ঠিক তোমাৰ লগত তেনেকুৱাই হ'ব। গতিকে পৰিস্থিতিক চাই পেলাই নিজক নিজে ঠিক কৰি ৰাখিলে। চব মানে সকলো সমস্যাৰ মানে সমাধান হৈ যাব।
সেইটোৱে কিন্তু মই ভাবো এই প্ৰকৃতিৰ ওপৰত কিন্তু আমি অকমান চকু দিয়া উচিত। আমাক প্ৰকৃতিয়ে যিহেতু ইমান খিনি ভৰণ পোষণ দি ৰাখিছে।
দিছে দিছে অ ভাবিব লাগিব নিশ্চয় ভাবিব লাগিব। বাকী ক'ৰবাত ফুৰিবলৈ ওলাই যোৱা নাই নেকি বাৰু আজি।
ফুৰিবলে ওলাই কেনেকে যাবা ই আমাৰতো ইয়াৰ পৰা তোমাৰ ৰূমৰ পৰা ওলোৱাৰ লগে লগে যি এটা গৰম তোমাৰ।
তেতিয়া এবাৰ ওলাই যাবা নিজৰ মনতটো মই ওলাইে আহিছো বাৰু এপাক। মই তোমাৰ আহিছো ৰুদ্ৰ পথলে যত তোমাৰ আগৰে শিৱ শিৱ ভক্ত। ভগৱানৰ তোমাৰ যিটো ভৰি খোজ পৰিছিলে যে
অ অ সেইখিনি জোগাাতো বহুত ঠাণ্ডা ন গছ গছনি
ঠাণ্ডা জেগা ধুনীয়া জেগা একদম মানে মনোমোহা একদম মানে বিস্ময় জেগা মানে আৰু
ত অতীতৰ অতীত ৰোমন্থন কৰা
সেইটোৱে অতীত ৰৰুমন্থন মানে বান ৰজাৰ বহুত ডাঙৰ কাহিনী আছে
সেই এই চহৰখনেইতো অতীত এই চহৰখৰে বহুত দেটা উম সো মানে সোণালী এটা তোমাৰ অধ্যায় আছে।
আছে আছে নিশ্চয় আছে কাৰণ তেজপুৰ বুলি ক'লে আচলতে মানে অকল সাংস্কৃতিক নগৰৰীয়ে নহয় মানে। গোটেইখিনি মানে সাংস্কৃতিকৰ পৰাই তোমাৰ ধৰা বা ৰজা মহাৰজাৰ কাহিনীৰ পৰাই ধৰা। এ গোটেইখিনি মানে সামৰি লৈছে মানে একেবাৰে।
ঐতিহ্য মণ্ডিত জেগা।
ঐতিহ্যমণ্ডিত জেগা সেইটো ক'ব পাৰা ঐতিহ্যমণ্ডিত।
ইয়াত তোমাৰ আমাৰ চিত্ৰলেখাও অদ্যান আছে আমাৰ তোমাৰ হৰিহৰ যুদ্ধৰ প্ৰমাণ স্বৰূপে আমাৰ হেৰি আছে
অ
কাৰ কি আছে অগ্নিগড় পাহাৰ আছে তাৰপিছত তোমাৰ মহাভৈৰৱ মন্দিৰ আছে
বানজাই নিৰ্মাণ কৰিছিলে
সেইটোোৱে ৰুদ্ৰ পথ আছে
ৰুদ্ৰপদ আছে মা ভৈৰৱী আছে বহুতখিনি আমাৰ তেজুৰতে আছে কাৰণ আমাৰ তেজপুৰখনাবলৈ বহুত দূৰ দূৰ পৰা বহুতখিনি জনপ্ৰজন আহে
আৰু তেজপুৰ জেগাখন চহৰ যদিও ইয়াত মানে চহ ঘৰৰ সেই এক যোনটো মাদকতা সেই মাদকতাত মানুহখিনি বিলীন হৈ যোৱা নাই
বিলীন হৈ জাই হয় এতিয়া আমাৰ বিশেষকৈ তেজপুৰখন বৃন্দাবনৰ লগত তুলনা কৰিলেও মানে কম নহয় মানে কাৰণ বৃন্দাবন খো যেনেকে ে এটা জনপ্ৰিয় হয় তেনেকে আমাৰ তেজপুৰখনো কিছু কিছু ক্ষেত্ৰত জনপ্ৰিয়
সটোোৱ এতিয়া বেলেগ চহৰবোৰত মান
মানে গোটেই অল ৱৰ্ল্ডৰ পৰা মানে বিশ্বৰ পৰা ইে মানুহখিনি আমাৰ ইয়ালৈ আহে
সেইটোয়ে আৰু এতিয়া বেলেগ তোমাৰ চহৰীয়া জেগ বিলাকত যেনেকৈ এটা নৈশ এটা তোমাৰ হেৰি তোমাৰ এটা নতুন সাংস্কৃতিক গঢ় লৈছে তেজপুৰত সেইটো এতিয়াও দেখিবলৈ পোৱা যোৱা নাই
হয়
তাৰ মেইন কাৰণ মুখ্য কাৰণটো হৈছে ইয়াৰ মানুহখিনিৰ সৰলতা
মানুহখিনি সৰলতা আমাৰ তেজপুৰৰ মানুহো সতি বাকী জেগাৰ মানুহ পাৰ্থক্্য মিলে
সেইটোৱেই।
কাৰণ তেজপুৰৰ মানুহখিনি, মনটো মানে বহুতেই বেয়া। এক ব্যক্তিক্ৰমী মানে আৰু
ব্যক্তিক্ৰমী চিন্তাধাৰা মানুহ, সিহতৰ পৰা যে, তোমাৰ আমাৰ, আমাৰ ইয়াৰ তোমাৰ আমাৰ বিষ্ণপ্ৰসাদ ৰাভাদেৱো ইয়াতে, ইয়াৰে হয় ন।
মানে আমাৰ বিশেষকৈ ক'বলৈ গ'লে, মানে আমাৰ চিনেমা সাংস্কৃতিক জতৰ, চিনেমাৰে কোৱা বা যিহৰে কোৱা, আমাৰ মানে যিখিনি আমাৰ মানে প্ৰথম, যোনে হেৰি কৰিছিলে ভূমি ধৰিছিলে তেওঁলোকে আমাৰ বিশেষকৈ মানে গৌৰৱ। এইটোৱে কৰো যে আমাৰ তেজপুৰৰ তেওঁলোক।
আৰু প্ৰথম চিনেমা হলতো জোনাকী তেজপুৰৰে।
তেজপুৰৰে, তেজপুৰৰে প্ৰথম চিনেমা হল আমাৰ দৃতিওটো চিনেমা আমাৰ। সেই গৃহটো আমাৰ প্ৰথম তেজপুৰতে মানে আৰম্ভ হৈছিলে।
সেইটো জোনাকি।
ইন্ত্ৰমালতীৰ কাহিনী শুনিছানে বাৰু?
নাই শুনা বাৰু দেই মানুহ শুনাবা নেকি?
তীতৃযখন মানে, বোল ছবিত। আৰু জয়মতীতটো জানাই আৰু, প্ৰথম আমাৰ যিখন চুটি ছবি। বোলছবি। অঁ, বহুতখিনি তেনেকে আমাৰ হৈছেও বাৰু তেজপুৰত। আমাৰ নিপন গোস্বামী তেওঁ আমাৰ তেজপুৰৰে আছিলে।
নিপুন গোস্বামী ছাৰ তেজপুৰ আছে নেকি, মই আজিহে কথাষাৰ গম পাইছোঁ। কথাষাৰ গম পাই ভাল লাগিলে আজি, তেখেততো চিনেমা জগতখনৰ কাৰণে বহুতখিনি দি থৈ গৈছে। অ, চেতনা দাসটো গম পোৱা, চেতনা দসটো আমাৰ শস্য চ অফৰ
অ, সমচৰখন নাইিকা ধুনীয়া। কাইজনানাই
ফিতকাৰি কোনে জ্বলালে
নতুন চিনেমাখন চাবলৈ গ'লা নে?
নতুন চিনেমাখন চাবলৈ যোৱা হোৱা নাই, সেইখনৰ মই কাহিনীটো ভাল বুলি শুনিছো, কিন্তু ব্যস্ততা আজিকালি মানুহখিনি যি ব্যস্ত
মিঠ আৰু ময়ো মানে এই ব্যস্ততাৰ মাজতে গৈ পেলাই চিনেমাখন এবাৰ উপভোগ কৰিলোঁ।
মই যাম বুলি ভাবিহে আছো, মই চাগে ঘৰত গলেহে যাম আৰু।
উম, সুন্দৰ কাহিনী, হাঁহ চোৰৰ কাহিনী।
অ, চাব লাগিব পিছে আৰু তাৰ তোমাৰ এ, হেৰি কলা কৌশলী খিনিও ভাল।
কলা কৌশলীখিনিও ভাল, আকৌ আমাৰ মাজুলীৰ যিখিনি মানে শিল্প সেইখিনিও কিছু লক্ষ্যতাত দেখা গৈছে ছবিত। মুখাশিল্পৰ আৰু ঐ-অতীজত তোমাৰ যিখিনি আমাৰ ধৰা টেলিফোনৰ যিটো ব্যৱস্থা আছিলে‌, সেই ব্যৱস্থাটো আচ আচলতে বহুতেই নাজানে বহুতে দেখা নাছিলে, কিন্তু এই চিনেমাখনৰ জৰিয়তে তেওঁলোকে আকৌ এবাৰ, পুৰাই মানে সোঁৱই দিছে। ঘৰ কথাখিনি।
অতীত ৰৰুমন্থন কৰাইছে আৰু।
কৰিছে মানে, চিনেমাখন চাই এনেকুৱা লাগিলে যে মই দুইহেজাৰ পোন্ধৰ চনত। দুহেজাৰ এঘাৰ চন তেনেকুৱালৈ মানে ঘূৰি গৈছো নেকি, মানে সেই তেনেকুৱা এটা অনুভৱ।
চিনেমাখনৰ চাগে, হেৰি খিনিও বেলেগ। ভাপ কৈলিখিনিও বেলেগ।
ভাৱ খৈলীখিনিও বেলেগ বেলেগ।
তাতে মুখ্য অভিনেতা হিচাপে কোন আছে বা
তাত মুখ্য অভিনেতা হিচাপে আমাৰ যিখন হেৰি কৰিছিলে এখন আমাৰ এই গুৱাহাটী ইউনিভাৰ্চিটিত আপোনাৰ যিখন মানে শ্বুটিং আমাৰ যিখন হৈছিলে, কৃষ্ণচূড়া কমল লোচন আছে। কমল লোচন ছাৰ আছে, তেওঁ সুন্দৰ এক কৰে নাটক তেওঁ লিখে নিজে পৰিচালনা কৰা চিনেমা এখন তেওঁ। তেওঁ নিজেই পৰিচালনা কৰিছে চিনেমাখন, ধুনীয়া এখন মানে চিনেমা তেওঁ গঢ়ি তুলিছে। বাকী ঠিক আছে দিয়া
তাত মিননে গ